হেল্ল'
কি কৰি আছা?
মই এনে আছো। তুমি কোৱা কি কৰি আছা?
ময়ো এনে আছো।
আহ।
চাহ পানী খালা‌ নাই?
চাহ খালো। তুমি খালানে নাই?
ম‌ইয়ো খালো। একদম আগতেই খালো। ছয়টা মানতে।
আচ্ছা। খবৰ পাতি কেনেকুৱা তোমাৰ?
ভালেই। তোমাৰ?
ময়ো আছো ভালে।
আহ।
বাকী পঢ়া পাতি কি চলি আছে?
ঠিকেই ঠিক ঠাক চলি আছে। তোমাৰ কোৱা?
ময়ো ঠিকে চলি আছে মোৰো কব গলে। তুমি এবাৰ ক্লাছ কিমান? তুমি এবাৰ ক্লাছ কিমান?
মই মোৰ ডিগ্ৰী কমপ্লিট হ'ল।
কপ্লিট হ'ল নেকি তোমাৰ?
তুমি কিমানত?
মই বি এ ফৰ্থ চেমিষ্টাৰ পঢ়ি আছো বৰ্তমান আমাৰ ফাইনেল একজাম চলি আছে তো তাৰপাছত ফিফ্থ ছেমিষ্টাৰ এ পাম কেইদিনমান পাছত।
অঁ। আমাৰ মানে ইয়াতে এটা কথা আছিল
কি?
আমাৰ ইয়াতে মানে সমাজসেৱা এটা মিটিং আছে। সমাজ সেৱাৰ ওপৰত। ‌ তাত থা পাতিব লা মানে তাৰ ওপৰত অলপ কথা পাতিব লাগে, কিন্তু কিতাপৰ ডাঙৰ ডাঙৰ কথা কবলে মন নাই। আচলতে আমি নিজৰ অ লেভেলত সমাজ সেৱা কেনেকৈ কৰিব পাৰো সেয়াই অলপমান মানে আইডিয়া লাগে তোমাৰ কিবা আইডিয়া আছে নেকি?
আৰে বঢ়িয়া টপিকচোন।
আচলতে আমি সমাজসেৱা বুলি ক'লে ভাবোঁ যে বহুত ডাঙৰ এন জি অ' খুলিব লাগিব, নহ'লে লাখ লাখ টকা দান কৰিব লাগিব চাগে কিন্তু কথা টো একদম তেনেকুৱা নহয়, এতিয়া পল কে কবলে গলে কোনো স্বাৰ্থ নোহোৱাকৈ বেলেগ এজন মানুহক সহায় কৰাটোৱে হ'ল সমাজ সেৱা, কিবা এটা ভাল কাম কৰা যাৰ বাবে সমাজখনৰ অলপ হলেও লাভ হয়।
অ ময়ো তাকে ভাবিছো। কিতাপৰ সংজ্ঞাবোৰ শুনি শুনি মানুহ বৰ হৈ যায় হয়নে আচল জীৱনৰ উদাহৰণ দিলেহে মানুহে বুজি পায় তুমি কোৱাচোন আমি আমাৰ দৈনন্দিন দৈনিক জীৱনত কেনেকুৱা সৰু সৰু কাম কৰিব পাৰোঁ?
চোৱা আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে আমাৰ ওচৰৰ পাজৰৰ পৰিৱেশটো। ধৰি লোৱা তুমি ৰাস্তাৰে গৈ আছা হা আৰু চি বা চিপছৰ পেকেট টা ডাষ্টবিনত নেপেলাই ৰাস্তাত পেলাই দিলা এইটো কিন্তু সমাজৰ ক্ষতি কৰাৰ নিচিনাই হ'ল কিন্তু, কিন্তু যদি সেইটো উতলি ডাষ্টবিনত পেলাই দিয়া বা য'তে ত'তে জাবৰ নিপবলৰ দৰে অভ্যাস কৰা সেয়াও এটা ডাঙৰ সমাজ সেৱা, কাৰণ তুমি তোমাৰ সমাজখন পৰিষ্কাৰ কৰি ৰাখিছা নহয়নে?
অ' ইয়াৰ একদম সঠিক কথা কলা। আমি ডাঙৰ কাম কৰিব গৈ সৰু সৰু কথাবোৰ পাহৰি যাওঁ। পৰিৱেশ ধুনীয়া কৰি ৰখাটো সঁচাকৈয়ে কৈয়ে প্ৰথম খাদ্য। আৰু কিবা এনেকুৱা উদাহৰণৰ মনলৈ আহিছে নেকি?
অ' আৰু এটা খুব সুন্দৰ কাম হ'ল শিক্ষাদান কৰা। আমাৰ ঘৰৰ ওচৰত বহুতো দুখীয়া ল'ৰা ছোৱালী থাকে যিয়ে স্কুল নাযায় যদিও টিউচন ল'বলৈ পইচা নাথাকে। আমি যদি দেওবাৰে ফ্ৰী টাইমত সিহঁতক এক ঘণ্টামান বহাই অংক বা ইংৰাজী অলপ বুজাই দিওঁ, তেন্তে ভাবি চোৱা সিহঁতৰ কিমান ডাঙৰ সহায় হ'ব। সিহঁতৰ লাইফটোৱে সলনি হৈ যাব পাৰে।
বা এইটোতো আইডিয়া বৰ ভাল লাগিছে। শিক্ষা দান কৰাতকৈ ডাঙৰ কাম একো নাই হব নোৱাৰে। আচ্ছা আজিকালিৰ এই ডিজিটেল যুগত ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিবা সমাজসেৱা কৰিব পাৰি নেকি বাৰু?
কিয় নোৱাৰিবা নো। ছ'চিয়েল মিডিয়াৰ বহুত পাৱাৰ আছে ধৰি লোৱা কাৰোবাৰ জৰুৰীৰ তেজৰ প্ৰয়োজন হৈছে, তুমি যদি সেই পোষ্টটো ফেচবুক বা হোৱাটছাপত শ্বেয়াৰ কৰি দিয়া ন আৰু কাৰোবাৰ পৰা তেজৰ যোগাৰ হৈ যায় তেন্তে এটা জীৱন বাচি যাব। ইয়াৰ উপৰিও তেজ দিয়া বা ৰক্তদান কৰাতটো আটাইতকৈ ডাঙৰ সমাজ সেৱা। আমাৰ শৰীৰৰ অলপ তেজে যদি এজন মানুহৰ নতুন জীৱন দিব পাৰে তেন্তে তাতকৈনো ডাঙৰ সুখ আৰু কিবা হ'ব পাৰে জানো।
একদম সচা কথা কলা ভাই। ৰক্তদান সচাকৈয়ে মহৎ দান, মই নিজে যোৱাবাৰ দনেচন কেম্পত তেজ দিছিলো, মনলৈ যিটো শান্তি আহে নহয় সেইটো লাখ টকা খৰচ কৰিও পোৱা নাযায়।
একদম ঠিক কৈছা তুমি আৰু এটা কথা আমাৰ অসমত প্ৰতি বছৰে যি বানপানী হয় ন সেই সময়ত আমাৰ সমাজ সেৱাৰ আটাইতকৈ বেছি প্ৰয়োজন হয়। চৰকাৰেটো কৰেই কিন্তু চৰকাৰলৈ বাট নাচায় আমাৰ ডেকা ল'ৰা ছোৱালীবোৰে নিজৰ পকেটৰ পইচাৰে যদি কাপোৰ কানি গোটাই বানপানীৰ মানুহক সহায় কৰিবলৈ যায়, তাত কোনো স্বাৰ্থ নাথাকে কেৱল মানৱত তা থাকে এইটোহে আচল অসমৰ পৰিচয়।
হয়। বানপানীৰ সময়ত আমাৰ মানুহখিনিৰ মাজত যি একতা দেখা যায় সেয়া সঁচয়ে প্ৰশংসনীয় আচ্ছা আৰু এটা কথা, আজিকালি বহুতো বৃদ্ধ মানুহ অকলশৰীয়া হৈ পৰে সিহত, সিহঁতক টাইম দিয়াতো সমাজ সেৱা ভিতৰতে পৰে।
অ নিশ্চয় পৰে। আজিকালিৰ ব্যস্ত জীৱনত মানুহ ওচৰত সময় নাই ওচৰৰে কোনোবা অকলশৰীয়া ককা বা আইতাজীৰ ওচৰলৈ গৈ যদি পাঁচ মিনিট বহি থকা পাঁচ মিনিট বহি যদি, কথা পাতা তুমি আইতা ভাল আছেনে, বুলি খবৰ ল'বা তুমি তেওঁলোকৰ মনটো ইমান ভাল লাগি যাব ন কাৰোবাৰ মুখত হাঁহি ফুটাবলৈ ধন নালাগে কেৱল অলপ, মৰম আৰু সময় দিলেই হৈ যায়।
সঁচাকৈয়ে ৰে তোমাৰ লগত কথা পাতি মোৰ মগজুটো একদম ফুল খাই গল। মই এই পইণ্ট বোৰে মানে মিটিঙত ৰাখিম কিতাপৰ ডাঙৰ ডাঙৰ কথা নকয় মানুহক কম যে আহক আমি দৈনিক জীৱনতে সৰু সৰু ভাল কাম কৰো কাৰণ? সমাজখন নিয় হ'লেহে আমি সকলোৱে সুখেৰে থাকিব পাৰিম নহয় জানো।
একদম একদম শেষত ডক্টৰ ভূপেন হাজৰিকাই দেৱৰ শেষৰ সেই কথাষাৰ মনত পেলাই দিবা তুমি মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। আমি মানুহ হৈ জন্ম লৈছো যেতিয়া মানুহৰ বাবে অলপ হলেও কৰিব লাগে বাছ ইমানখিনি কলে মিটিঙত থকা মানুহবোৰ বহুত ভাল পাই যাব।
একদম ঠিক কৈছা ভাই তোমাক বহুত ধন্যবাদ ইমান ধুনীয়া আইডিয়া দিছা মোক এতিয়া। এয়া মানে মই অলপ মানে বহুত খিনি মানে মোৰ মানে মাথাটো খোল খালে যে মই অ তাতে কি কব লাগে নালাগে আইডিয়া এটা পাই গলো মানে হয় নাই।
একো কথা নাই। বন্ধু হিচাপে এইখিনি যদি মই সহায় কৰিব পাৰিছো ত মোৰ কাৰণে বহুত মোক বহুত ভাল লাগিছে আৰু যে মই বন্ধু হিচাপে। পে সেইখিনি। সহায় কৰিব পাৰিছো তোমাক।
পিছে তুমি আহ আহ কেনেকুৱা ধৰণৰ মানে সহজ সেৱা কৰি পাইছা মানে নিজৰ লাইফত তুমিতো এইখিনি কলাই হা কিন্তু মানে জানিব বিচাৰিছো ইয়াৰে ভিতৰত মানে তুমি কোনটো কৰা।
এতিয়া যিহেতু মই পঢ়ি আছো ত মোৰ ইমান এটা ডাঙৰ সমাজ সেৱা কৰিব পৰা নাই এতিয়া তুমি দেখিয়ে থাকা যে ৰাস্তা ইমান। এ খোজনীয়া মানুহ থাকে যাৰ ঘৰ নাই যাৰ খাবলৈ অলপমান অলপ ও পইচা নাই মই সিহঁতকে মোৰ যি থাকে তাৰে পৰা আধা অলপমান পইচা দি কেনে সেই কামটোতে মই সুখী হৈ যাওঁগে। সেইটো কামতে মানে মই মোৰ মনত এটা কথা আহি যায় যে মই কিবা এটাটো কৰিব পাৰিছো এজন মানুহক সহায় অলপমান পইচা দি কেনে।
ব্ৰহিয়া মই মানে আমাৰ ওচৰত সৰু সৰু ল'ৰা ছোৱালী আছে হা।
তুমি কেনেকুৱা সমাজ সেৱা কৰি পাইছা?
মোৰ মানে কি আৰু ওচৰত মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ আছে, সিহঁতৰ লগতে মই অলপমান মানে খেলা ধূলা কৰো বা অলপ পঢ়া শুনা কৰাই দিওঁ তেনেকাই মানে অলপমান মানে বহুত শান্তি পাওঁ আৰু মনত সেইবোৰ কৰি কিনে সিহঁতেও ইমান ফূুৰ্তিত মাতে নহয় মোক। ভাল লাগি যায় একদম যেতিয়া তুমি এটা কিবা কাম কৰিবা ন যেনেকে মই ত সেহঁতক মানে এনে পঢ়াইছিলো সিহঁতে সিহঁতে যেনেকে মাতে ন তোমাৰ মনটো মানে একদম। কি কম আৰু মানে ভাষাা নাই আৰু সেনেকুৱা বহুত মানে শান্তি পায় হয়নে সেনেকুৱা ফিল কৰি পাইছা নে কেতিয়াবা?
অ মইয়ো তোমাৰ তুমি যেনেকে কলা তুমি সৰু ল'ৰা ছোৱালীবিলাকৰ লগত খেলা মইো তেনেকে মাজে মাজে যেতিয়া মই সময় পাওঁ যেতিয়া মোৰ একো কাম কৰিবলৈা থাকে তেতিয়াও মই আমাৰ ঘৰৰ ওচৰৰে পাজৰে থকা সৰু ল'ৰা ছোৱালীবিলাকক। লগত কেতিয়াবা খেলি দিওঁ আৰু কেতিয়াবা এনে সিহঁতক অলপমান পঢ়া শুনাতো সহায় কৰি দিওঁ তেনেকে অলপ সিহঁতক এতিয়া পঢ়াই কেনেও মনত যিখিনি শান্তি পাওঁ বা সুখ পাওঁ। এইখিনিৰে আৰু মোৰ মন পৰি যায়।
উম। তুমি বহুত ধুনীয়া ধুনীয়া কথা কৈ আছা দেই মন চন ভাল লাগি গল, তাৰ মানে মোৰ অলপমান মানে মাথাটো খুলিছে যে মিটিঙত কি কি কব লাগিব নালাগিব। এতিয়া থও দেওবাৰৰ মিটিঙৰ পিছত তোমাক ফোন কৰিম। কম মই তাতে কি কি মিটিংল হল নাই।
একো কথা নাই বাকী। অল দা বেষ্ট তোমাৰ মিটিংখনৰ বাবে বাই বাই।
দিয়া। তেক কেৰ বাই বাই।
তেক কেয়াৰ।